হেল্ল', হেল্ল'
হেল্ল'।
অ' কোৱা, কি কৈছে?
হেল্ল'
অ'।
অ'।
কোৱা।
কি কৰিচা?
এনে গৰম কি কম, এইফালে এইফালে ঘূৰি আছো।
অ'।
গৈয়ে, গৈয়ে গাড়ীখনক ফোন কৰিছিলো। কিবা ই চি এম নে, ই চি এম নে ভি চি এম কিবা বেয়া বোলে।
নতুন অ' নতুনহে আহিছো।
চাফাৰীখন।
তাৰপা
এতিয়া কি হয় জানো। ভাল হয় বা নহয়, তাকেই এতিয়া এতিয়া এইমান ইমান সবা প্ৰব্লেম ওলাই আছো।
কোনে ল'ব।
কোনে ল'ব, কোনে ল'ব মানে এতিয়া চলাবলে চলাব ষ্টাৰ্টেই নহয়, নহয়।
অ'।
ইমান ধুনীয়া গাড়িখন, উ সেইদিনা যদি ৰাতি উঠাই ন গ'লে। এইবুলো হয়।
তেতিয়া
হ'ল সেয়াতে মেতে গৈছিলো অ মেইন হ জুনত জুনত জুনত জুনত
এক্সিডেণ্ট যে হৈছিলে সেয়া নে কি
অ পানীত সোমাই দিয়া কেনে জানো
নমল দিছোঁ
নমই কেনেকে বাচিলে আৰু
মৰিব দেই কত পজ
তাপা উম তাৰপৰা এই গাড়ীখন যে এতিয়া পানীত সোমালে যে এতিয়া এইবোৰ নাই পোৱা গেৰেজতে থাকিলে কমচে কম পোন্ধৰ দিন মান তাৰপৰা সোমবাৰ দিনা সে ইয়াত দিলোগে এই বান্দোৰা গেৰেজত এতিয়া তাতো এ ট্ৰাই কৰি আছে কালি পৰা হোৱা নাই কি কৰে কি নকৰে একো ধৰিবৰ পৰা নাই
উম
নাই নেকি ঘৰত
গুৱাহাটী ক'ত
কাৰ লগত
অঁক'লে
অঁ কি বিয়া কৰা নাছিলে জানো
কেতিয়া বিয়া পাতিলে
নাই পতা নেকি
নাই পতা
অ
কেতিয়া বিয়া পাটিলে
অকল লিমিহঁত আছে বুলি কৈছিলে
অ এজনিলগত আহিছিলে এজনী গলগে সেইজনী এটালৈ যোৱা লৰা এটা বাছ
তেওঁ ভাল যে সেইকাৰণে তেওঁ নিচিনাকে
উম তাৰ পৰাৰা এতিয়া গুচি গ'ল সেইজনি ইহঁতৰ ঘৰ খালেহেঁতেন
তাকেহে আপুনি জানে
অ
বহুত বহুত মাছ
হয় হয়
এতিয়া আ আমি লগ পালো কাৰণে বাচি গ'ল আমি আমাৰ এই মংগল চোৱা এজন আছে তেখেতৰ ঘটনা কিবা কিবি কৰি দিলে এতিয়া সেইজনীৰ পৰা আঁতৰ হল বাৰু
এনেকে কোৱা মানুহ আছে নেকি তোমালোকৰ চিনাকি অ আমাকো জনাবাচোন
কেলে
নাগে
অ গম পাইছো তাৰপিছত সেই গম পালে হ'ব
সময়তো মই সেইবোৰ কথা কোৱা নাই।
গমপালে হব এটিয়াবা কি হল আঁতৰাই দিলে এতিয়া কি হয় এতিয়ালৈকে বাৰু হেই কন্টেক্ কৰা নাই তাক
উম,
তেওঁলকে ব কনটেক্ চনটেক্ কৰা নাই সেইদ লগত এতিয়া কি কৰে কেতিয়াবা আকৌ পাতিবও পাৰে কথা
উম,
হেইবৰা
তাকে আহে ভালেই কিয়ক
তাৰপৰা আকৌ হেৰি তামিজ এটা দিছিলে সেই তামিজটো কোলা পৰি গ'ল মানচল খেল তাৰপা এতিয়া এতিয়া ইণ্টাৰভিউ এটালৈ গৈছো বুলি কৈছে তাৰপৰা দেখোন ষ্টৰ ষ্টেটাচ দেখিছো কৰ'ৰবাত বাৰতহে সোমাই আছে যে
হুম,
ই বা
উম, হে ব গানটোৰ লগত লগ আছ দে উম